হেল্ল' উম, শুনি আছো।
অ' কি কৰিছ?
আছোঁ এনে তই?
মই এই এফালে ওলাই আহিছিলোঁ।
অ' বাকী ঠিকে আছে ন?
আছে, আছে ঠিকে আছে দে, মাহঁতৰ ভাল?
ভাল ভাল অ', মই বোলো ফোন এটা কৰো বহুত দিন খবৰ খাতি লোৱা নাই।
অ' মানে কি হয়, ব্যস্ত মানে গোটেই দিনটো ব্যস্ত হৈ থাকিব লগা হয় ন, সেইকাৰণে মানে। টাইমটো নিমিলেগে, মই ভাবো, মই ভাবো তোলে ফোন কৰিম বুলি। আকৌ ভাবো তই বা কি কৰি আছ।
তাকে ভবা হয়, মানে ফোনটো লগাই যে কলটো কৰিব লাগে সে থাকি যায় আক।
উম'।
হেৰি, বাকী চব ঠিকে আছে আৰু ন'?
আছে, আছে ভালে, শুন না তোক কথা এটা কবলে আছিলে। আমি শিৱসাগৰ যাব পাৰো ন'।
অ' ময়ো নভবা নহয় দেই কথাটো, মানে এতিয়া ধৰ গৰমৰ বন্ধ
অ'।
অ' তইতো এতিয়া স্কুলতে কৰি আছ? অঁ এতিয়াতো বন্ধ চাগে তহঁতৰ?
বন্ধ তাকে, অকমান ওলাই মেলি গলে।
উম' মইও তাকে ভাবি আছো। ফুৰিবলে যাবলে কিন্তু লগটো বিচাৰি পোৱা নাই, তই ফোন কৰিলি ভালে কৰিলি আজি।
হেৰি কৰ নহ'লে প্লেনিং কৰ।
কৰিব পাৰি, যাবি নেকি?
যাবতো মন আছে, কিন্তু ক'ত যোৱাৰ কথা ভাবিছ তই?
পইচা পাতি নিমিলে ন কেতিয়াবা, সেইটো দিগদাৰ মানে।
সেইটো হয় অলপ মিলাই মেলি যাব লাগিব আৰু।
অঁ কেতিয়া কি ট্ৰেইন আছে তই চাই থ'বি, যদি পইচা পাতি মিলে এনেকে ওলাই দিম।
ট্ৰেইনটো বাৰু মই চাই দিম কেতিয়া আছে, কিন্তু ধৰ ক'ত বা যোৱা হয় ফাইনেলটো। কৰিব লাগিব ন'।
অ' তাকে।
হেৰি তই মাজতে এবাৰ শিৱসাগৰ যোৱা কথা ক'লি, শিৱসাগৰ গ'লেও বেয়া নহয় তাত চাবলগীয়া বহুতখিনি বস্তু আছে বাৰু।
অ'। সেইটো হয়, যেনেকে এতিয়া ৰংঘৰ।
কাৰেংঘৰ আছে, শিৱদৌল, জয়দৌল বহুত চাবলগীয়া বস্তু আছে বাৰু তাত।
অ', তহঁতৰ 'বা' থাকে বুলি কৈছিলি নহয়?
অ' তাতে থাকে অ' আমাৰ, উম' সুবিধা হ'ব আমি তাত গলে, থকা মেলা ইমান অসুবিধা নাপাওঁ বাৰু।
অ'সেইটোৱে।
তাকে হেৰি নহয়, তই, মই যাম নে, আৰু লগ লওঁ কাৰোবাক কেইজনীমান লগত
এ কোন কোন যাব ক'চোন, তই মই গলে যাম আৰু, আৰু কাৰ সময় আছে, কাৰো সময় নাই। এতিয়া তই এতিয়া আ যাম বুলি ওলাইছ এতিয়া, মই মোৰ ফ্ৰী আছে চবৰেতো ফ্ৰী টাইম নোলাব ন'।
সেইটো হয়, খালী মানে কি হয়, আমাৰ স্কুলৰ এটা গ্ৰুপ নাছিল জানো আগতে।
উম'।
সেই স্কুলৰ গ্ৰুপটোত যদি আমি এটা মেছেজ কৰি দিওঁ বোলে, ফুৰিবলৈ যাওঁ বৈ তেতিয়া যাৰ যাৰ মন আছে সি ত'। মেছেজৰ ৰিপ্লাই কৰিব, তেনেকে অকণমান কথা চথা পাতি যালে ভাল আছিল নেকি। লগ কৰাও হ'ব লগৰখিনিক, বহুত দিন লগো পোৱা নাই ন' সিহঁতক।
অ' সেনেকেও পাৰি বাৰু দেই। কথাটো ঠিকেই কৈছ!
উম। সেৰি, মই ভাবিছিলোঁ, অ'! মানে, কি হয়, মই ভাবি আছিলোঁ, অৰুণাচল ফালে যোৱাৰ কথা।
উম।
অৰুণাচল মানে, কি হয় এতিয়া, গৰমৰ দিন। ঠাণ্ডা-ঠাণ্ডা পানীত তাতে, অৰুণাচলৰ ৰিজৰ্টবিলাক আছে। তাত ভাল লাগিব নেকি!
তাকে।
মই মানে, আগতে এবাৰ গৈছিলোঁ তাত।
উম।
তাত, বহুত ধুনীয়া-ধুনীয়া ৰিজৰ্ট বিলাক আছে, মানে! পৰিৱেশতো ধুনীয়া, সেউজীয়া পৰিৱেশ। ঠাণ্ডা জেগা, খুউব ভাল লাগিছিলে মানে!
আচ্ছা, মই গৈতো সেনেকে পোৱা নাই। আঁ মানে, এইফালে ৰয়িং ফালে গৈ পাইছোঁ। আজিলৈকে, সেনেকে টাইমটো নিমিলে, নোলায়। সেইকাৰণে, যোৱা নাই বহুত দিন হ'ল। লৈ যাব পাৰি, ট্ৰেনিং কৰিলে।
অ'! সেইফালে, গ'লে ভাল হ'ব নেকি! মানে, আমি শিৱসাগৰ নাযাওঁ বুলি কোৱা নাই। মানে, শিৱসাগৰটো যাম বাৰু। কিন্তু মানে, কি হয়, গৰমৰ দিনত অৰুণাচল ফালে গ'লে, বেছি ভাল লাগিব!
উম, পানীৰ ঠাণ্ডা-ঠাণ্ডা, হাৱা বতাহ পালে, ভাল লাগিব। বহুত ৰ'দ এইকেইদিন। ইমান গৰম পৰিছে!
উম, তাকে! এইকেইদিন বতৰটো বেয়া হৈ আছিলে। এতিয়াচোন আকৌ ৰ'দ দিছে।
অ'! হয়।
বাকী, মাহঁতৰ ভালে আছে ন'?
ভাল-ভাল, বহুত দিনৰ মূৰত ফোনটো কৰিলোঁ যে, ভাল লাগিলে দেই! মানে কি হয়, টাইমবোৰ নিমিলে ন'। অ'! টাইমবোৰ নিমিলে। ব্যস্ত হৈ থকা হয়, সেইয়াই আৰু।
তাকে, সেৰি নহয়, তোমাৰ ভণ্টি এজনী আছিল নহয়, ন'?
মোৰ ভণ্টি, অ'! আছে। তাই এই, এবাৰ ক্লাছ ফাইভত।
আচ্ছা, আচ্ছা! দুজনী আছিল চাগে তোমাৰ ভন্টি?
অ'! নহয়, এজনী।
এজনী ন'? এতিয়া চাগে, তাহাঁতৰ বন্ধ?
আৰু এজনী, সেৰি, খুড়ী চোৱালী হৈছিলে। তাইকে দেখি, অ'। খুড়ী ছোৱালী, একে সমনীয়া নিচিনা। তাই এজ, আমাৰজনী ফাইভত, তাই ছিক্সত।
আচ্ছা, আচ্ছা। তাকে, ফটো-চটো দেখি দেখি থাকোঁ তোমালকৰ। তেনেকে, অ'! তাকে, ফ ফটোতে বা হোৱাটছএপতে, তোমালোকক দেখি থকা হয় আৰু। এনেকৈ ফোন কৰি খবৰ ল'বলৈ, থাকিয়ে যায়।
উম, সেইটোৱে।
উম।
অ'!
তাকে, বিহু কেনেকুৱা গ'ল?
বিহু, বিহু ভালেই গ'ল দেই। এইবাৰ নানাছিলোঁ। টাইমটো মানে অলপ টাইমটো মানে অ মেনেজ কৰিবলৈ টাই মানে বেয়া কি হল মই স্কুলতো কৰি আছো ন টাইমটো মানে এ মেনেজ কৰিবলৈ অকমান দিগদাৰ সেইকাণে মই নানাছো বুলি কম ভাবি ল
উম তাকে খালি ভাল লাগিছিলে তোমালোকৰ গ্ৰুপটোক দেখি
উম তাকে উপাই নাই কেইদিনমান নাছিলো টাইম নিমিলে যেতিয়া
তোমালোকৰ সেই বিহুৰ সময়ত মানে আগত যোনটো এক্সিডেন্ট হৈছিলে যে
উম
তেতিয়া দুখ লাগছিলে মানে মই তেতিয়াই ভিবিছিলো তোমাক বোলো কল এ কৰি সোধো নিকি তোমালোক গ্ৰুপ ব নিকি বুলি ভাবিছিলোঁ মই তাৰপিছত গম পালোঁ বাৰু যে নহয় বুলি
নহয় নহয়
উম
কিন্তু ৰাতি টোপনি ক্ষতি হয় লগতে ড্ৰাইভ কৰা ড্ৰাইভাৰ জনো তেওঁৰ টোপনি ক্ষতি হয় কেতিয়াবা হৈ যায় এনকা কাৰ ভুল কি নাই সেইটোত আমি নাজানো ন কেতিয়াবা উম সেই আৰু
সেই মাজতে মাজতে ভাল ভাল হেৰি মাজতে তোমালোকৰ সেফালে গৈছিলোঁ মই খালি হেৰি হ'ল আকৌ তোমাৰো ঘৰটো চিন নাপাৱ নহয় সোমাবলৌ
অ
কাম এটাতে গৈছিলোঁ বাৰু
অ অ
সেই আগতে এবাৰ গৈছিলো যে মই যে এতিয়া সঠিক এড্ৰেছটো তোমাক দিব নোৱাৰিম বাৰু মই
অ অ অ
অলপ পাহৰিছো আ বহুত আগতে যোৱা মানে
অ আচ্ছা
তেনেকে থাকি যায় আৰু সুমোৱা
কৰিবা মই ঘৰত থাকোতে কেতিয়াবা
যাম যাম দিয়া এতিয়াতো তুমি ঘৰতে থাকিবা আৰু বন্ধ দিন
অ বন্ধৰ দিন ঘৰতে থাকিম কল এটা কৰিবা যেতিয়া আহা ফ'ন কৰিবা মই ওলাই দিম উম
হেৰি অ কি বুলি কয়। এই অৰুণাচলৰ কোনখন ৰিজৰ্টত যাম বুলি ভাবিছা পিছে।
ৰিজৰ্ট কোনখনলৈ যোৱা ভাল হ'ব মইতো সেনেকে চিনি নাপাওঁ তুমি গৈ পাইছা চাগে
মই বাৰু গৈছো যোৱাটো কিন্তু মানে কি হয় গাড়ীত যোৱা হয় ভাড়া গাড়ী লৈ যোৱা হয় ড্ৰাইভাৰে লৈ যায় যেনেকে তেনেকে যাওঁ আৰু
উম দুখন ৰিজাৰ্ট আছিলে নহয়। কি আছিলে নাম
চেভেন কে এম ৰিজৰ্ট এখন আছে। এখন বৰ ধুনীয়া মানে তাত আহ বৰ ধুনীয়া আজি আজিকালি ফোোনত ইনষ্টাগ্ৰামত দেখি আছো সেখন বৰ ধুনীয়া মানে তাত আ বৰ ধুনীয়া আজি আজিকালি ফোনত ইনষ্টাগ্ৰামত দেখি আছো। ইনষ্টাগ্ৰামত দেখি আছো বৰ ধুনীয়া ধুনীয়া হেৰি আৰু বহুতগিখন ৰিজৰ্ট খুলিলে বাৰু তাত। কিন্তু মই দুবাৰ সেইখন ৰিজৰ্টতে গৈ পাইছো।
অঁ অঁ, হয় নেকি?
উম। খালি তাত গ'লে এটা কাম কৰিব লাগে আৰু, খোৱা বোৱাবিলাক অলপ লৈ গ'লে ভাল হয়।
অঁ, এনেই কোন ফালে গ'লে ভাল হ'ব?
মইতো ছেভেন কেম ৰিজত গৈছোঁ আগত। তুমি যদি নাই যোৱা তাতে যাবা, কিন্তু দাম যে এনেই
এ মানে এণ্ট্ৰি ফ্ৰিজ বা তাত খোৱা খানা খিনিতো ভিতৰতে থাকে চাগে।
ভিতৰত থাকে, কিন্তু দামটো আমাৰ কাৰণে অকণমান বেছি হৈ যায়। অঁ, আমি মানে যদি
অঁ
আমি যদি ধৰা হেৰি কৰা হয় আমি ৰাস্তাৰ মাজতে পেকিং কৰি লৈ গৈ তাত খোৱাটো কৰিলেও বেয়া নহয়।
অঁ নহয় বাৰু।
কাৰণ কেলে তাত মানে দামতটো বেছি হৈ যায়, আমাৰ বাজেটটো নিমিলিব পাৰে ন।
অঁ, সেইটো হয় আৰু এনেও ৰিজৰ্ট বোৰ মানুহে বেছি যায় যে দামতটো বেছি বঢ়াই দিয়ে ডাবল কৰি দিয়ে।
আগতে মানে আগতে মানে কি হয়। যাওঁতে এণ্ট্ৰি ফিজ লৈছিলে চাগে আশী টকা সত্তৰ টকা এনেকে কিবা এটা লৈছিলে নেকি মোৰ ঠিক মনত নাই।
এতিয়া দাম হ'ব পাৰে।
অঁ এতিয়া মানে কি হয় মানুহবোৰে তাত বহুত যোৱা হৈছে এণ্ট্ৰি ফিজটো বঢ়াই দিছে। দুশ টকামান হ'লগে আৰু চাগে দেই যোৱাবাৰ যাওঁতে মোক দুশ টকা লৈছে।
আচ্ছা।
উম।
সেইটো কথা ন।
বাকী কোৱা মইয়ে কৈ আছো।
এ সেই আৰু ফোন কৰিলে মানে কথা পতা হয়। এনেইতো ফোন কৰিবলে কি এতিয়া ব্যস্ত থকা হয় ন, আজি এতেয়া ফোন কৰিলা আৰু দুই এশা কথা পাতিলো ভাল লাগিলে।
মানে কি হয় গম পাও, ওচৰত থাকিলে ধেৰ কথা ওলাই এনেকে ফোন কৰিলে মানে কিনো পাতিম কিনো সুধিম নিচিনা হয় আ কৌ নিচিনা হৈ যায়।
অঁ।
সেইদিনাখন বজাৰলৈ যাওঁতে আমাৰ স্কুলৰ লগৰ যে আমাৰ কি আছিলে নামটো কিবা এ দি আছিলে নামটো দেই তাইক লগ পাইছিলো, তোমাৰ কথাও সুধিছে তাই। মই বোলো ভালে আ
তাই বিয়া হল, অ হেৰি চাগে ন বিয়া হল যে
অ বিয়া হল নেকি তাই, বিয়াৰ সেন্দুৰ চেন্দুৰ লৈ আছিলে। অঁ অঁ, তাই হেৰি বিয়া হ'ল তাই, তাকে তোমাৰ খবৰ সুধিছিলে মই ক'লো ঠিকে আছে বোলো তাইকো বহুত দিন লগ পোৱা নাই এনেকে ক'লো আৰু।
অঁ
তাই দিয়া হ'ল যদিও কাম কৰি আছে চাগে দেই!
অ', আচ্ছা। ভাল লাগে ছোৱালী জনীক দেই য'তে দেখিলো মাতে মানে।
উম, ফ্ৰী হয় মানে, ধুনীয়াকে কথা কথা-বতৰা পাতে মই ভাবিলো পাহৰিয়ে গ'লা নেকি বুলি সুধিছোঁ তাইক।
অ'।
নাই পাহৰা কিয় পাহৰিম বাৰু এনেকে কৈছে আৰু।
ঠিক আছে নহ'লে হেৰি যে মই কামটো লৈ আহিছিলোঁ।
অ', বাৰু বাৰু হ'ব দিয়া, তোমাক চাগে ডিষ্টাৰবেই দিলো ন'?
এই নহয় নহয় সেইটো কথা নহয়, এই এনে ফোন কৰিম বাৰু মই। অ', অ', ঠিক আছে দে অ', অ', ঠিক আছে।